হেল্ল' কি কৰিছা? শুনিছা? উম। আছা তুমি? মও এনেই আছোঁ।
ভাত খালা?
পিছে, ভাত খালা? উম খালো। তোমালোকে খালা?
অঁ মই খালো।
হয় মই খালো। কিহেৰে খালা?
মই ডিমেৰে।
মই ডিমেৰে। অহ। ডিম তৰকাৰি?
মোৰ মাতটো ডাবল ডাবল আহিছে। অঁ তৰকাৰি।
তোমাৰ?
অঁ।
অঁ তাৱাৰৰ কিবা দিগদাৰী দিছে চাগে।
তুমি হেডফোন লগাই থৈছা নিকি?
নাই নাই।
কোৱা কি কৈ আছিলা?
তুমি বোলো অঁ মই পাহৰি গ'লো নহয় সাউতকে। অ হেৰী, এইবাৰ পূজা বন্ধ দিব নিদিয়ে তোমালোকক?
পূজা বন্ধ দিব।
পূজা বন্ধ কেইদিনমান দিয়ে?
পূজা বন্ধ পাঁচদিন মান দিয়ে।
পাঁচদিন মান দিয়ে ন? অঁহ পূজা আগতেই বন্ধ দি পেলাই দি দিয়ে নে নে পূজাৰ কেইদিনতহে বন্ধ দি দিয়ে?
পূজা কেইদিনত তাৰমানে পূজা আগত দিয়ে নেকি, পূজা আগদিনাখন দিয়ে হ'বলা।
অঁ অঁ তাৰমানে পিছদিনা আহি পূজাৰ দিনা আহি পেলাই তুমি ঘৰত পাবাহি। তেনেকুৱা হয় মানে ন?
তাৰমানে পূজা আগদিনাখনৰ পৰা বন্ধ থাকে আৰু।
অঁ। পূজা চাবলৈ যাবা নাই?
অঁ কলৈ লৈ যাবা?
মোৰ লগত বুলি নহয় অকল আৰু যোৱা যে তোমালোক মই জানো আগতে।
মই মেল বজাৰ হেৰি হয় যে মেলা হয়।
অঁ।
ফালে যাওঁ, গহপুৰ যাওঁ কেতিয়াবা চাবলে।
অঁ।
এ আকৌ কেতিয়াবা কল্যাণী মন্দিৰ যাওঁ তেনেকে।
অ তোমাৰ কল্যাণী মন্দিৰ কোন দিনা যোৱা বৰবলিৰ দিনা নে?
অঁ বৰবলি দিনা।
তুমি চাবগৈ পাৰা বৰবলি?
নাই মই আজিলৈকে চাই পোৱা নাই।
অ তুমি তাৰ মানে তাৰ অকল মেলাখনত ঘূৰি ফুৰা ন?
অঁ-অঁ।
উম, পাৰা নে বাৰু?
কি?
ঘূৰিব পাৰা নে বুলি ইমান মানুহ হয়, যে অকনমান ৰখিবলৈও জেগা নাথাকে।
তুমিওটো যোৱা। তুমিও তুমি যেনেকে পাৰা তেনেকে ময়ও পাৰো।
আমিতো ল'ৰা মানুহ আমি গতিয়াই মেলি গুচি যাওঁ।
ল'ৰা - ছোৱালীৰ লগত কি কথা আছে?
নহ তোমালোকেতো মানুহক গটীয়াই - গটীয়াই গুচি যাব নোৱাৰা নহয়? তোমালোকতো একদম
উম।
সাৱধানে যাব লাগে ন?
যাওঁ আৰু তেনেকে। এতিয়া যেনেকে মেলা চাবলৈও বহুত মানুহ আহে, হল বোলে আমি নাযামেই নেকি?
হয় বাউ। অ, তুমি আজিলৈকে মানে বৰবুলি চাই পোৱা নাই?
নাই পোৱা মোৰ চাবলৈ মনো নাই। তাৰ এইখিনিতে তেচখিনি যে বৈ যোৱা হয়। তেনেকে দেখিছো মোৰ চাগে চালে চাগে মোক চু, চাই থাকিব নোৱাৰিম চাগে?
উম, নাই চোৱা নহয় তেজ দেখিব নোৱাৰে।
তেজ দেখিব নোৱাৰো বুলি কেতিয়া কলো?
ন তেজখিনি দেখিলো দেখিছো, চাই থাকিব নোৱাৰিম চাগে? ডাইৰেক্ট কেনেকে হেৰিখন কাটি দিয়ে সেইটোৱে হব পাৰে। অ সেইতো তাৰমানে বলি দিয়াতো চাব নোৱাৰা ন, উম। উম আৰু তুমি তাত থাকিবও নোৱাৰা বাও। মই ময়ো ময়ো এবাৰ চাইছো মই তাৰ পিছত নোৱাৰিলো আৰু যাব নাচাওগে মই।
কিয়?
অ কেনেকোৱা ধৰে গোসানি যেতিয়া গাত ধৰে?
অ।
আ তোমাৰ পাঁৰ, হাঁহ বিলাক দিয়ে যে?
অ।
অ তোমাৰ লৈ থাকিব লৈ থাকিব, ই নাচি থাকিব নাচি থাকিব। অ, তোমাৰ ঘপককে মূৰটো চেপা মাৰি তাৰমানে ছিঙি দিয়ে মূৰটো। অ, ছিঙি পেলাই মূ ধৰি পেলাই তেজখিনি খাই থাকে।
অ হয় নেকি?
উম ছাগলীও সেই তেনেকুৱা কৰে।
ছাগলীও মূৰটো ধৰি তেজ খাই?
মহো হেৰি কৰে কিন্তু তাৰমানে চব গোটেই তেজ তেজ হৈ যায় যে
উম
অ গোটেই বৰ তেজৰ বেয়া চেণ্ট এটা নাথাকে জানো
অ সেইটোয়ে
তেজ গোটেই চেনটো মানে গোটেইখন মলমলাই থাকে আৰু মানে গোটেই হেৰি হৈ থাকে গৰম হৈ থাকে জেগাখিনি তাতকেও মানে বহুত বেয়া গোন্ধ এটা মাৰি দিয়ে আৰু থাকিব নোৱাৰে যে মানুহ
উম সেইটোৱে
আ তাতকে মানে তালৈ গৈ বেয়া চোৱাতকে মেলাখন চাই পেলাই আইক্সিম চাইক্সিম উম এইবিলাক খাই মেলি ফুচকা চুচকা এইবিলাক খাই মেলি উম গুচি আহিব লাগে।
উম উ
কিন্তু বেছি ভিতৰলৈ সোমাই যাবও দৰকাৰ নাই।
উম আমাৰ তাৰ মানে সেই তেনেকে বহা ফুচকা বিলাক মোৰ ভাল নালাগে কিন্তু গহপুৰখন ভালেই হা গহপুৰ
গম পাইছো সদায় বহি থকা মানুহো এক একেখন জেগাত তেনেকুৱা বিলাক
অ অ সেই তেনেকুৱা বিলাক তাৰমানে এনেকুৱা এদিনীয়া বিলাকে ভাল বনাই আৰু যোন খিনি মানে কিনা যে ফোজকা যে পেকেট পাই যে সেইবিলাকৰ পৰা বনাই সেইবিলাক খাই মোৰ ভাল নালাগে যোনবিলাক মানে চুজ যিয়ে দি নিজে হাতে এৰি বনাই সেয়া খাই ভাল লাগে।
অ তুমি আকৌ হেৰিলৈ যোৱা নি অ অ কোৱাচোন বাৰু কত নিছিলে অ সেই যে গুৱাহাটীত নিছিলে।
খাইছিল সেইটো খাই।
উ ভাল লাগিছিল বাৰু দেই।
সেইটো ফোজকাটো বেলেগ এই নৰ্মেলি যোনটো যে মানে বনাই যে আমাৰ টান সেইটোতকে বেলেগ কিন্তু। গহপুৰখনত এ ভালেই পায় হা সেইখনো ভাল লাগে।
অ
গহপুৰৰ খনত তুমি খাইছা নাই?
নাই খোৱা বাৰু দেই আজিলৈকে তোমাল তুমিও কৈ থকা শুনিছোঁ ভন্টিও কৈ থকা। শুনিছোঁ আজিলৈকে মোক খোৱাহে নাই।
ফালে গহপুৰ গলে মই আকৌ পায়হে তাত খোৱাই হয়।
উম উম
কিন্তু যোনখিনি মানে চয়দুৱাৰ কলেজৰ আগফালে আছে সেইখিনি মই নাই খোৱা দেই সেইখিনি ইমান ভালো নহয় হবলা।
অ
এ মেইন গহপুৰ টাউনত থকাখনেই ভাল, কি বা লগত বুলি কলা। অ বা লগত বুলি কি কলা?
তোমালোকৰ বাৰ লগত গৈছিলো যে মোবাইল আনিবলৈ। তেতিয়া মই বাক কৈছিলো বোলো খাওঁ বলা বুলি বায়েকো খাবলৈ মন নকৰিল। সেইজনী প্ৰথম ছোৱালী পাইছো মই, চ যোনজনী ছোৱালী জানো মই যোনজনী ছোৱালীয়ে বোলো ফুচকা নাখাও বুলি কৈছে।
তাই চাগে সেইদিনাখন খাবলে মন নাছিলে।
তেনেকুৱাই কিবা হব নহবাতো ছোৱালী মানুহে ফোচকা ব নাখাও বুলি নক
আৰু তাইও বহুত ভাল পায় তাইও একেলগে ত্ৰিশ চল্লিশ টকা একেলগে খায়। কেতিয়াও কমকে নাখায়।
অ
জানো পাই সেইদিনাখন কি হৈ গল?
উম!
সেইদিনাখন মানে মই যে মৰিগাঁও যে গৈছিলোঁ মাহত আহিছিলে তাৰপিছত মই ফোচকা খালো হা ত্ৰিশ টকা।
উম।
এটা দচ টকা চাৰিটাকে দিছে, মই ত্ৰিশ টকা খাইছোঁ। এচন অ তেৰা একদম মোক কৈ আছে তই ত্ৰিশ টকা ফুচকা খাই দিলি তাৰমানে হাত জোকাই আছে আৰু।
উম।
ত মই ভাবিচো মই ফোচকা খামেই বোলোঁ। তহঁত মই কৈছোঁ মই আৰু খাব মন আছিলে খালি নাখালোঁ সেনেকে কৈছোঁ। এনেও মানে যোনটো চুজিদি বনাই সেইটো খাব পাৰি সেইটো বহুত পাতলা থাকে ন।
অ অ।
কিন্তু ইটো যোনটো যে মই যে কৈছো যে কিহৰ কাৰণে বেয়া পাওঁ জানা টানটো যে ঘৰত যোনটো যে কিনা পায় সেইটোৱে যে মুখখন কাটে। সেইটোয়ে মুখখন কাটি লয় জিভাখন। সেইটো সেইকাৰণে সেইটো - সেইটো খাব নালাগেও জানা কাৰণ সেইটো কিমান দিনৰ পৰা পেকেটতে থাকে। আৰু বহুত বেছি কাটি দিয়ে, ত তাৰমানে আমি ফোচকা খাই থকা মানুহ ন সেইকাৰণে গম পাওঁ মানে। সেইটোৱে মুখ কাটে, উম কিন্তু যোনটো ঘৰত চুজিয়েদি বনোৱা হয় সেইটো চোৱা ঘৰতে নিজে চুজিয়ে দি বনোৱা হয় সেইটো হেল্ডিও হয়।
অ।
আৰু খুচকা যে মেনকে হেল্ডি জানা তাৰ মানে যোনবোৰ যোনবিলাক মানুহে কিনা ইউজ ব্যৱহাৰ কৰে। সেইবিলাক আন হেলডি হয় কিন্তু মানে ফুচকাটো মেইনকে হেল্ডি। উম অকল যেনিবা তাত যে তেলটোৱেদি যে ফ্ৰাই কৰা হয় যদি একেটা তেলোই দি ফ্ৰাই কৰি থকা হয় তেতিয়াহে মানে অকমান আনহেল্ডি বুলি ক'ব পাৰি আৰু। ইনে ফুস্কা হেল্ডিটো।
অ। তাকে তাৰমানে চাবলৈ গ'লে তোমাৰ তাত বেয়া বস্তু একোৱেই নাই ন? ভজাটো বাদে। তাত ময়দা - চৈদা ময়দা - চৈদা খাবই পাৰি তাৰপা আহ ইয়াত টেঙা খিনিতো বেলেগ একো নিদিয়ে পানী তাত তোমাৰ তেতেলী টেঙা
সেইটোৱে আৰু ভেৰিটো চুজিয়েদিহে বনাই। মইদাই দি নৱনায়।
ময়দা দি নবনাই নি?
চুজিয়ে দিব নাই ৰৌটো।
অ অ ম গম ম নাপাও আক দেই।
যোনটো যে ঘৰত যে বনোৱা হয় সেইটো চুজিৰহে। সেইকাৰণেতো বেছি ফুলে।
অ অ, আমাৰ ঘৰত আকৌ মাজে - মাজে ভণ্টিয়ে কেতিয়াবা আটাই দি বনাই।
উম, এইটো ফুলে নে?
ফুলে।
হেহতৰ মেনকে চুজিয়দি বনাই।
উম অ।
সেইকাৰণে যে অলপ যে গোটা গোটাও যে হৈ যায়, সেইকাৰণে।
অ অ।
আৰু চুজিটো অলপ টাইট হৈ যায় ন?
তা অ।
এবাৰ কিবা এটা এনেকুৱা হেৰি যে পৌডকাষ্ট যে চলে যে হে তাতো কোনোবা মানুহজনে কৈ আছিলে মানে পানী পুৰিতো বহুত হেলডি বুলি পানী পুৰিতো ফাঁচ ফুচত নপৰে এনেকে কৈছিলে
উম উম সেইটো কেনেকে বাৰু পৰিব তুমি নিজে কোৱাছোন
সেইটোৱে টো
ভিতৰত থাকে আলু কিছুমানে বাদাম দিয়ে কিছুমানে ডালিম দিয়ে কিছুমানে তোমাৰ আলু আলু আৰু মটৰ দিয়ে বুট দিয়ে
চোন হেল্ডি বস্তুৱে
অ এইখিনি দিয়া বস্তু খিনিও মটৰ চটৰ খিনিও চব সিজোৱাই থাকে
অ
ভজা চজা একোৱেই নাথাকে উম আৰু কিছুমানে দিয়ে ভজাটো তাকো এই তেলত ভজাটো নহয় বালিত ভজাটো দিয়ে।
উম।
উম
সেইকাৰণে সেতো বেয়া বুলি ধৰিব নোৱাৰিতো বস্তুটো
সেইটোৱে টো
সেইটোৱে এটা উম তাপা তোমা তুমি মানে এতিয়া ত্ৰিশ চল্লিশ টকা খাই দিব পাৰিবা আও
অ উ কিন্তু সেইদিনাখন মোৰ খাব মন যোৱা নাছিলে তোমাৰ লগত যোৱা দিনাখন সেইকাৰণে মই অকল দছ টকাই খালোঁ।
অ অ।
মোৰ মানে যোনদিনাখন খাব মন যায় সেইদিনাখন মই খাব পাৰিম হা, কিন্তু মোৰ চব টাইমতে খাব মন নাযায়।
অ কোনোবা টাইমত হে মেইনকে মন যায় তোমাৰ খাবলৈ।
চব বস্তুয়ে মোৰ। সব টাইমতে মই একো বস্তুৱে খাব নোৱাওঙ তুমি মোক যদি কোনবা এখন টাইমত চিপচু আনি দিয়া মই ভাল পোৱা চিপচ কেইটা মোৰ যদি খাব মন যোৱা নাই মই নেখাওঁ।
উম উম।
দেখা নাই তুমি মোক যে কেতিয়াবা সুধোতে যে খাবা নে বুলি কওঁতে মই যে নেখাওঁ বুলি কওঁ।